শুনি ছানে।
উম শুনিছো কোৱা।
কি কৰি আছা?
এনেই আছিলোঁ ৰবা তুমি কি কৰিছা?
ময়ো এনে বহি আছোঁ ৰবা খবৰ ভাল তোমাৰ।
উম ভালেই দিয়া আছো তোমাৰ কোৱাচোন।
মোৰো ভালে দিয়া চাহ তাহ খালা নে?
অ অ খালো তুমি খালা।
ময়ো খালোঁ ৰ'বা কিবা কামত ব্যস্ত আছিলে নেকি?
নাই নাই কোৱা কিয় আজি ইমান পোৱাই পাই ফোন কৰিলা বা?
আজিয়েতো তুমিও এনেই আছা ময়ো এনে আছোঁ মই ভাবিলোঁ আজি এটা আমি বিষয়ৰ ওপৰত আলোচনা কৰোঁ।
অ', হয় নেকি কোৱাচোন কি বিষয়ত।
অ', মই ভাবিছো আজি আমি অ', ঘৰৰ ৰন্ধনৰ ওপৰতে অলপ আলোচনা কৰোঁ। যিহেতু ঘৰৰ খাদ্য আমাৰ বাবে অ', খুব অ', জৰু
অ'। তুমি ঠিকে কৈছা কাৰণ অ', ঘৰুৱা ৰন্ধনটো আমাৰ দৈনন্দিন জীৱনৰ এক গুৰুত্বপূৰ্ণ অং শই হয় ন অ', কাৰণ ঘৰত বনোৱা খাদ্য সাধাৰণতে স্বাস্ তৰৱা আৰু পৰিচ মানে পৰিষ্কাৰ হয় অহ, মানে তুমিতো জানাই বাহিৰত এতিয়া খাবলৈ গ'লে কিনো আমি লেতেৰা হৈ থাকে না ভাল কে বনাই আমিতো নাজানো কিন্তু এতিয়া ঘৰত যোনবিলাক বস্তু আমাৰ মাই মাহ তে বনাই সেইবিলাকটো আমাৰ অহ, মানে একদম চাফাকে বনাব আৰু আমাৰ মানে স্বাস্থ্যৰ বাবে যিবিলাক ভাল সেনেকুৱা বস্তু বনাই।
তুমি ঠিকে কৈছা দিয়া, বাহিৰত যিহেতু মানুহবোৰে অ', স্বাস্থ্যৰ কথা নাভাবে। তে যেনেকে তেনেকে বনাই বা সিহঁতে বস্তুটো বনোৱাৰ আগতে হাত ধুইছি ইলে বা সেই বস্তু বোৰ চবজি পাচলি সেইবোৰ যে ভালকে ধুইছে নে নাই। সেইবোৰটো আমি নাজানো।
অ', সেইটোৱেটো। অ', মানে আৰু চাবা কি বুলি কয় এতিয়া যোনবিলাক আমাৰ ঘৰত অ', মানে ঘৰত যোনবিলাক বস্তু বনায় ন' সেইবিলাক মোৰ খাই মানে অ', বিৰাট ভাল লাগে আৰু কাৰণ অ' মানে ক'ব গলে সেইবিলাক আহ বহুত ভাল বনাই যিহেতু আমাৰ পৰিষ্কাৰ আৰু মানে স্বাস্থ্যকৰ হিচাপে বনাই ত' অ' মানে ঘৰত যোনবিলাক মায়ে বনাই ভাত দালি মাছ মাংস বা বিভিন্ন ধৰণৰ আহ মানে খাদ্য বনোৱা হয় সেইবিলাক মোৰ খাই পেলাই বিৰাট ভাল লাগে।
তুমি কৈছ ঠিকে কৈছা দিয়া মাৰ হাতৰ আহ খাই বহুত ভাল লাগে যিহেতু মায়ক এবাৰ ধুনীয়াকৈ আমাৰ বাবে বনাই বা চাফা কৰি বনায় সেয়ে সেইবোৰ খাই আমি আমাৰ স্বাস্থ্যৰ কাৰণেও অপকাৰী নহয় যিহেতু
অহ, যিহেতু বাহিৰত অ', ধৰি লোৱা ৰাস্তা ঘাটে যিহেতু বস্তুবোৰ বনাই ত' তাতে কিমান গাড়ী মটৰ অহা যোৱা কৰি থাকে ত' তাতে কিমান মতি পৰে বা পোক পৰুৱা পৰিব পাৰে ত এনেক যিহেতু খোলাত থৈ দিয়ে ত' তাত টো লেতেৰা পৰিবইে সেইকাৰণে আমি আচলতে বাহিৰত এনেকুৱা খাব নালাগে। কাৰণ সেইবোৰ আমাৰ স্বাস্থ্যৰ বাবে বহুত বেছিয়ে অপকাৰী হৈ পৰে।
অ' সেইটো ঠিকে কৈছ কাৰণ চাবা বাহিৰৰ বস্তু বোৰ খালে কিনো সেইটো অকমান সময়ৰ বাবে আমাৰ মানে মুখত এটা টেষ্ট দিয়ে বা আমাৰ কিবা এটা ভাল লাগে কিন্তু তো আমাৰ কাৰণে স্বাস্থ্যৰ কাৰণে ভাল নহয় ন ই আমাৰ স্বাস্থ্যটো অ' মানে বহুত ক্ষতি কৰে তো আমি অকমান ভাবিব লাগে নিজৰ স্বাস্থ্যৰ কথা এনেকুৱা নহয় যে অকমান মানে ভাল লগাৰ কাৰণে আমি আমাৰ সে কৰিম আৰু চাবা হা অসমীয়া ঘৰুৱা খাদ্যৰ সোৱাদে বেলেগ আহ যেনে কয় খাৰ, টেঙা, পিটিকা আদি খাদ্য মানে অসমীয়া সংস্কৃতিৰ এক অংশ
তুমি একেবাৰে ঠিকে কৈছা যিহেতু ৰাস্তা ঘাটৰ সেইবোৰ বস্তুৱে অকমান সময়ৰ কাৰণে আমাৰ মুখত দিয়ে কিন্তু সেইটো আমাৰ কাৰণটো অ' স্বাস্থ্যৰ কাৰণটো অপকাৰী কাৰণ আমিতো নাজানো যে কিমান দিন পুৰণা সেইবোৰ বস্তু বা যিবোৰ ভজা বস্তু সেইবোৰ বা কিমান দিন পুৰণা তেল বা কেনেকুৱা বা ধৰণৰ তেল ব্যৱহাৰ কৰিছে ত' তাৰ ওৰতো নিৰ্ভৰ কৰে কাৰণ বহুতেটো মানে ভাল বস্তু ব্যৱহাৰ নকৰে কাৰণ সেইবোৰ
নাই ত' সেইকাৰণে মানে সিহঁতে ভাল বস্তু ব্যৱহাৰ নকৰে। সেই কাৰণে আমি বাহিৰাৰ বস্তু খোৱাতকে ঘৰৰ বস্তু খাব লাগে যিহেতু আমাৰ কিমান অসমীয়াতে ধৰা আমাৰ কিমান ধুনীয়া ধুনীয়া খাদ্য আছে যিহেতু অ' তুমি ক'লাই যেনেকুৱা খাৰ আছে আমাৰ পিটিকা আছে যিহেতু পিটিকা আৰু কিমান ধৰণৰ আমাৰ ঘৰত মাহঁতে বনাই ত খুব বেছি ভ ভাল লাগে বাট ইমান ধুনীয়া ধুনীয়া সোৱাদৰ হয় নে নহয়
উম সেইটোয়েতো পিছে তুমি কি কি বা ৰান্ধিব জানা এনে ।
মইতো এনে ভাত দালি এনেকুৱা কিবা মানে যিবোৰ মানে সাধাৰণ ব মে স ব জ মান ভালকে নাজানো দিয়াচোন বনাব
। আহ হয় নেকি
তুমি কি কি বনোৱা পিছে
অ মইতো প্ৰায়খিনি জানোৱে মই মানে ক'ব গ'লে মই ৰান্ধি বিৰাট ভাল পাওঁ সেইকাৰণে মই আহ যিমান পাৰো মানে কেতিয়াবা মানে বন্ধ থাকিলে বা কিবা থাকিলে মই মাৰ পৰা যিমান খিনি পাৰো শিকিব সুজি থা কাৰণ মই বেলেগ কামত মন বহক বা নবহাক মই ৰন্ধাটোত মানে ভাল পাওঁ।
একদম ঠিকে কৈছা মোৰো মই ভাতৰ প্ৰতি ইমান যিহেতু মোৰ আগ্ৰহ নাই। কিন্তু মই বাহিৰা বস্তু মই যেনেকৈ ম'ম' চাওমিন বা অ্ন্য কিছুমান বস্তু যে থাকে ত সেইবোৰ মই কি কৰোঁ বাহিৰত খোৱাতকৈ মই বেছিভাগ ঘৰত বনাই খাই ভাল পাওঁ, যিহেতো নিজে বনাঁও চা চাফ চিকুণেৰে বনাওঁ বা নিজে জানো যে তাতে কি কি বস্তু মই দিছোঁ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
সেইবাবে মই বাহিৰত কোৱাচোন অ তোমাৰ সেইকাৰণে মই সেইকাৰণে বাহিৰত খোৱাতকৈ মই নিজে বনাই খাব ভাল পাওঁ
অ ঠিকে কৈছা মোৰো সেই একে মই অ বাকী ভাত দালি এই বিলাকৰ মানে ঘ ঘৰুোৱা মানে বস্তু বাহিৰা বিলাক বাহিৰা বস্তুও মই বনাওঁ কাৰণ তুমি যেনেকৈ কলা বাহিৰত আৰু কেতিয়াবা খাব মন যায় দিয়াচোন, এনেকুৱা নহয় যে আমি একদম কেতিয়াবা খাব মন, যায় ত' সেইবিলাক যদি আমি ঘৰত বনাওঁ, চাফ চিকুণ নেতাৰে বনাওঁ তেতিয়া লে মানে ভাল লাগে, আৰু যদি আমি মাহৰ মূৰত এদিন ধৰা ঘৰত বনাই খাইছো, তেতিয়া আমাৰ স্বাস্থ্যৰ কাৰণে ইমান বেয়া নহয়, কিন্তু কিছুমান যে থাকে মানে আহ মানে আহ, বহুত বেছি আৰু এইবিলাক বাহিৰা বস্তুয়ে খাই থাকে ক'ব গ'লে অকল বাহিৰা বস্তুয়ে খাই থাকে। সৰু সৰু ল'ৰা ছোৱালী বোৰে এতিয়া ত সেইটো আমাৰ কাৰণে ভাল নহয়।
িয়া যিহেতু সেইবোৰ আমাৰ স্বাস্থ্ৰ কাৰণে ভাল নহয় ত', সেইকাৰণে আমি সদায়, সদায় সেইবোৰ বস্তু খাব নালাগে, কাৰণ তাতে কিমান ধৰণৰ মা মছলা ব্য্ৱহাৰ কৰা হয়। বা বিশেষকৈ ময়দাৰ বস্তুবোৰতো একেবাৰে খাব নালাগে, যিহেতু ময়দাতটো আমাৰ স্বাস্থ্্যৰ বাবে খুব বেছি বেয়া, কাৰণ সেইবোৰ মানে আমাৰ হজম শক্তি মানে ইমানো আমাৰ ময়দাটো হজম, সহজতে নকৰে যিহেতু সেইকাৰণে এইবোৰ বহুত দিনলৈ এনেকৈ, আমাৰ, শেহত থাক তাকে তো সেইকাৰণে আমি এইবোৰ কমকৈ খাব লাগে, বা খাবই নালাগে পাৰিলেতো। কিন্তু কেতিয়াবা মন গ'লে খাব লাগে দিয়াচোন।
অ'। ঠিকে কৈছা, আৰু হ চাবা হা মোৰ মতে আহ, আগৰ দিনততো বাৰু এইটো আছিলে যে অকল আহ, ল'ৰা ছোৱালী বিলাকে ঘৰুৱা বাে বস্তু এইবিলাক ৰান্ধিব জানিব লাগে কিবা কিবি, কিন্তু মই ভাবো যে আহ, এতিয়া লৰা ছোৱালীয়ে আমি দুয়োটাই শিক শিকিব লাগে কাৰণ আহ চাবা, আজিকালি এইটো জানাই বেছিভাগ ল'ৰা ছোৱালী হোষ্টেলত থাকে ত, সিহঁতে যাতে নিজৰ মানে কিবা এটা খাব লাগিলে বা মন গ'লে সিহ াতে বেলেগৰ ওপৰত নিৰ্ভৰ কৰিব লগা নহয়, নিজে যাতে বনাই খাব পাৰে ত সেইটো সেইকাৰণে মই ভাবো যে আহ, ৰন্ধন মানে ঘৰুৱা এনেকুৱা বস্তু বনাব আমি সকলোকে এতিয়া শিকাব লাগে, লৰা হওঁক ছোৱালী হওঁক, সেইটো মানে আমি কৰিব লাগে।
তুমি ঠিকে কৈছা দিয়া, সদায়তো আমাৰ লগত মা দেউতা টা নাথাকে এদিন হলেওঁতো আমি নিজে বনাই খাব লাগিব, ত সেয়ে আমি অ' মই এনেকুৱা নকওঁ যে আমি গোটেই খিনিয়ে শিকিব লাগে কিন্তু এনে, কিন্তু আমি এনেকৈ শিকিব লাগে যে আমি নিজৰ প নিজে জাতে ভৰাব পাৰো, আমি যাতে নিজৰ আহ, আহ যে খাব পৰাকৈ যাতে আমি ৰান্ধিব পাৰোঁ, সেনেকুৱাও আমি শিকিব লাগে।
উম কাৰণ চাবা এতিয়া যদি আমি নিশিকো, তেতিয়াহ'লে আমি হোষ্টেলত গৈ পেলাই কি কৰিম। বাহিৰত খাব যাম, বাহিৰত খালে আমাৰ স্বাস্থ্য বেয়া হ'ব কাৰণ, বাহিৰৰ খাদ্য কেতিয়াবা অত্যাধিক তেল আৰু মছলা ব্য্ৱহাৰ কৰে, যোনবিলাক আমাৰ স্বাস্থ্যৰ কাৰণে, কিমান বেয়া আমি যদি এতিয়া ধৰা বাহিৰত আমাৰ মা দেউতাই আমাক ইমান আশা কৰি পঢ়িবলৈ পঠাইছে, মানে ঘৰৰ দূৰত ৰাখি কেনে আমাক পঢ়াব খুজিছে কিন্তু যেতিয়া আমি আমাৰ স্বাস্থ্য একো ধ্যান নাৰাখে তেনেকৈ বাহিৰা বস্তু বিলাক খাই থাকো, তেতিয়াতো আমাৰ নিজৰে বেমাৰ হ'ব ন।
এইবোৰো যিহেতু আমাৰ স্বাস্থ্যৰ বাবে বেয়া কাৰণে এইবোৰ আমি খাব নালাগে। ত যিমান পাৰো আমি ঘৰুৱা খাব লাগে বা ফল মূল খাব লাগে, এইবোৰ খাব ভাল বস্তু এইবোৰ ব টো খাই আমাৰ স্বাস্থ্যটো বেয়া কৰিব নালাগে, আচলতে।
অ' ঠিকে কৈছা তুমি। আৰু তোমাৰ এনে প্ৰিয় খাদ্য কি?
মোৰতো এনে প্ৰিয় খাদ্য ক'ব গ'লে, অসমীয়াত মইতো অ', আলু পিটিকা এনেকুৱাই খাই ভাল পাওঁ। বেঙেনা পুৰি আৰু বিলাহী পুৰি সেনেকৈ পিটিকা বনাই খুব বেছি ভাল লাগে।
ঠিকে কৈছা তুমি। সেইবিলাক খাই পেলাই মোৰ বহুত ভাল লাগে দিয়াচোন আৰু এইটো মাছৰ টেঙাটো খাই পেলাই বহুত ভাল লাগে দিয়াচোন মাছ যোনটো আমি টেঙ বনাই মাহতে
ঠিকে কৈছা তুমি সেইটোও মোৰ প্ৰিয় থঠেকেলা টেঙেলাই বনালে খুব ভাল লাগে সেইবোৰ খাই যিহেতু সেইবোৰ আমাৰ অসমীয়াৰে থলুৱা খাদ্য।
হয় ঠিক আছে দিয়া নহলে, আজি ৰাখিছো ইয়াতে পিছত আৰু কথা পাতিম আমি।
ঠিকে কৈছা দিয়া আজি তেতিয়াহলে ইয়াতে ৰু
উম, উম, দিয়া।